অ কোৱা? হেল্ল'। বেয়া নাপাবা দেই অলপ নেটৱৰ্কৰ বাবে ভালকে কথাবোৰ শুনা পোৱা নাই মই। হেল্ল'।
অ ফোন কৰিছিলা, কোৱাচোন?
কেনেকুৱা গৰম পৰিছে নহয় আজি? মানে কি হ'ল জানা? মোৰ মানে এই পঁচিশ জুনত মোৰ মানে বাৰ্থডে আছে। মই ভাবিছো এইবাৰ মই কেক ঘৰতে নিজে বনাম। গতিকে মানে তুমি যিহেতু কেক তুমি নিজে বনাব পাৰা সেইবাবে মই তাৰ ৰেচিপিটোৰ বাবে তোমাক ফোন কৰিছো। তুমি মোক কব পাৰিবা নেকি এটা খুব ধুনীয়া কেক ঘৰতে কিন্তু তাত কোনো কণী ব্যৱহাৰ নকৰাকে মই কেনেকে বনাব পাৰো?
অ।
মই ইউটিউবত ভিডিঅ' চাইছিলো, কিন্তু কি হ'ল তাত বিৰাট টান পাইছো। সেইকাৰণে তুমি যিহেতু মোক ধুনীয়াকৈ সহজ ভাৱে বুজাব পাৰা। সেইবাবে তোমাক মই ফোন কৰিলো। তুমি মোক কোৱাচোন কেনেকে এটা মই সহজভাৱে কেক বনাব পাৰো। মই বহুত ইউটিউবত ভিডিঅ' চাৰ্চ কৰিলো এটাও মানে মোৰ সহজ, সহজ ভাৱে ল'ব পৰা নাই মানে বুজিব পৰা নাই। ত তোমাৰ পৰা মানে মোৰ এইবাৰ শিকিব ইচ্ছা আছে। কিন্তু প্লিজ মোক শিকাই দিয়াচোন কেনেকে মই কেক এটা ধুনীয়াকে ঘৰত বনাব পাৰো।
কেক বিশেষকে মই তেনেকে ইমান নাজানো আচলতে, কেক মই চিম চিম্পল কে বনাবয়ে জানো মানে যিটো ক্ৰীম ইউজ নহয় ক্ৰীম যি, দোকানত আমি ইউজ কৰো সেইটো একচেলি হুইপ ক্ৰিম ইমান টানো নহয়,
বাৰু ঠিক আছে মানে কি, কি কৰো জানা মই কেইবাৰ বনাব চেষ্টা কৰিছিলো মানে মই, কেনেকে বনাইছো তোমাক এবাৰ ক তুমি এবাৰ শুনা যে এইটো মই এটা, শুদ্ধ পদ্ধতিত বনাইছো নে নাই। মানে মই প্ৰথম প্ৰথম তাত মই ময়দাখিনি, ধুনীয়াকৈ চেকি লৈছিলোঁ যাতে তাত কোনো ধৰণৰ, ভানে গুৰা নোহোৱা মানে কোনো তাতে যাতে, পাৰিকেলছ না
নামচ নহয় নাথাকে হয়।
হয় লাংচ। পাউদাৰ পাউদাৰ খিনি কৰাৰ পাছত তাত মই, গাখীৰ দিছো দি কিনে তাত মই গুলি আছো। তাৰ পিছত তাতে অকনমান এ এক চামুচ মান দৈ দি কিনে তাৰপিছত তাত অলপ, বেকিং পাউদাৰ দিলোঁ, দি কিনে তাত গুলি থাকিলোঁ। তাৰপিছত গোল গোলাৰ পিছত সেইটোত, কম চে কম এক ঘন্টা মান ৰেষ্ট লব দিলো যাতে সেই বস্তুখিনি ধুনীয়াকৈ বেটাৰ খিনি, মিক্স আপ হৈ যায় আৰু অকনমান বস্তুটো মানে নিজাকৈ, অকমান মানে ফুলি যায় তাৰ পিছত মই, আ বাচন এটাত সিখিনি দিলো দি কিনে তাত, অ মই ক'ব পাহৰিলো যে তাত মই চেনীৰ পাউদাৰটো দিছো চুগাৰ যিটো, পাউদাৰ হয় সেইটো কৰি কিনে তাত দিছো তাৰ পিছত তাতে ভেনিলা এক্সেঞ্জ, আৰু অলপ নিমখ দি
উম
হেল্ল' ভোৰ নেটৱৰ্কৰ বাবে মোৰ মাতটো উপছ হেল্ল' তুমি মোক ভালকে এবাৰ বু তুমি এবাৰ ভালকৈ বুজাই দিয়াচোন মোৰ মানে নেটৱৰ্কৰ প
একো তেনেকুৱা একো টান নহয় আচলতে কেকটো তুমি যিখিনি, পিছে ড্ৰাই ইনগ্ৰেডিয়েণ্টবিলাক চেকি পিনে, তাতে তেনেকে দি দি দিয়ে এটা এটা বাতিত। তাৰপিছত এটা লিকুইড ফ লিকুইড তোমাৰ হেৰি কৰিব লাগে। অ' অলপমান আ, বস্তু মানে লিকুইড ইনগ্ৰেডিয়েন্টখিনি আমি মিক্স আপ কৰিব লাগে। তাত তুমি দৈ দিলা, গাখীৰ, দৈ দিবা তাৰ পাছত তোমাৰ তাতে মই অলপ পাহৰিছো মই মানে বহুত আগতে বনোৱা আছিলে, তাতে অলপমান যিখিনি অ' তোমাৰ ভে ভেনিলা এচেঞ্চটো তুমি যিটো কৈছিলা সেইটো আচলতে এই লিকুইড যিটো ইনগ্ৰেডিয়েণ্ট সেই তাতেহে দিব লাগে।
বাৰু তুমি মোক এটা কথা কোৱাচোন
কোৱা।
চবচে ভাল ফ্লেভাৰৰ কেক কোনটো হয় আৰু কি কি ফ্লেভাৰ আছে?
আচলতে মই বনাই পোৱা নাই, চবচে ভাল যিটো মোৰ লাগে মানে মোৰ ফেভৰেট আৰু বা মই ভাল পাওঁ সেইটো আচলতে চকলেটে হ
অ'। হেল্ল'। হেল্ল'। অ'। অ'। আচ্ছা, অ'।